হেল্লো
উম অ আইছে আইছে।
হেল্ল'
হেল্ল' হেল্ল' হেল্ল শুনা পাইছা? এতিয়াহে শুনা পাইছে নেকি?
তাই শু তাই শুনা পোৱা নাই ছাগে।
হেল্ল' এইটো শুনা পাইছা মই শুনা পাই আছোঁ।
বহুত ওচৰৰ পৰা শুনা
হেডফোন চেডফোন নাই ৰ মোৰ ত অলপ নেটৱৰ্কটো বেয়া হৈ আছে তোৰ।
মানে
তোৰ নেটৱৰ্কটো বেয়া হৈ আছে অ।
কিয় বা
মাজতে কাটি কাটি আহি আছে।
ৰ ৰ চাও ৰ এক মিনিট।
অঁ কি যে হ'ব।
এতিয়া ক'?
উল্টা-পুল্টা কৰিলে এইটোৱে হয়, হেল্ল' হেল্ল'?
হা এতিয়া আহিছে মই পাই আছো আৰু।
অ', এতিয়া আহিছে অহ এই মই কিবা ক'ম হা তই শুনা পাবিনে নাই কবি হা?
অকে।
হেল্ল' হেল্ল' শুনা পাইছা এতিয়া?
পাইছো।
অ'।
উম।
এইটো নেটৱৰ্কৰে কিবা প্ৰব্লেম হৈ আছিলে।
অ', নহয় মানে মানে হঠাতে কৰিছো না, চেঞ্জ ত' এতিয়া মানে অকমান লাহে লাহে প্ৰচেচ টো হৈ আছে সেইটো কাৰণে সেনেকুৱা।
অ', এতিয়া একো নকবি একদম
উম, উম, উম, উম গ'ম পাইছো উম।
বাকী অ', কি অ', নাই ক'বতো নোৱাৰো ন'।
কোনটো?
ল'গ কৰাৰ পিছত কিবা ঠিক
উ, নাই নহ'ল। সেইবিলাক মই মই ভাবাও নাছিলো দেচোন মানে এতিয়া মানে মই আৰু আশা বাদ দিছো দেচোন।
উম।
উম,
সেইটো হয় কিন্তু আশা কৰিটো লাভ নাই সচাই।
লাভ নাই।
উম।
থ বাদে দিছোঁ আৰু বাদ দে কৈ থাকিলে নো কি লাভ মই কিন্তু মানে মানছো মই বহুত কৈছো দেই বাপৰে বাপ।
তই বহুত কৰিছা লাগাতছে বেছি কৈছা তই।
অ', বহুত বেছি গৈছো বাপেৰে মই ভাবা নাছিলো ইমানো মানে ক'ব পাৰা সেই আছে বুলি মোৰ। বহুত কৈছোঁ বা মানিব লাগিব। কোনেও নক'ব চাগে এনেকুৱা যিমান কৈছো দে মই।
বাপৰে বা তই লাগাতছে বছি কৈছা তই।
নাপায় এনেকুৱা কেতিয়াও। বেয়া প্ৰস্তাৱত ষ্টটাইল দেখি।
উম, মা আহিল।
বাপৰে। পূৰা শুনছো মই তিংদিং তিংদিংক কৰে।
কি কও?
উম।
বা ইমান ভাল চলাইছে নে এতিয়া। ইমান টিক টিকে ৰ'দ দিছো বাহিৰত বাপৰে বাপ।
উম, গছ দেখা পাই আছো ৰ'।
আজি দেখোন কিবা বৰষুণ আহা চান্স আছে। কি বা হ'ল?
হ'ল মাক সেই
বৰষুণ ধুমুহা বৰষুণ আহিব বুলি দিব বুলি কৈ কিনে কি টিক-টিক এতিয়া ৰ'দ বেছি আৰু বিশ্বাস কৰিবি
সিদিনা সিদিনা দিনাই কি বা এলাৰ্মে বাজিব ধৰিল চোন।
উম!
এতিয়া আৰু একোৱেই নোহোৱা হৈ গৈছে।
হুম!
কি যে ফালটো।
সন্দেহ একেবাৰে।
উম! হয়। মোৰ নে কিয় উশাহ-চুশাহ ফুলি আহিছে কিয় বা?
ৰবা তোৰ এজমা আছিল নেকি?
অঁ! আছে।
তোক সেইটো বুজি যোনটো মানে লয় যে।
উম-উম-উম! এই এষ্টেলিন।
নোৱাৰোঁ মই নামতো বাৰু।
এষ্টেলিন হয়েই এই বো অ! ইমান বেছি নহয় আছে আৰু অলপমান।
নহয় মানে এনেই তোক ল'ব কাৰণে দিছে ডক্তৰে?
অঁ! ডক্তৰে দিছিল। কাৰণ মোৰ আছে। এতিয়া অলপ কম হৈছিলহে আৰু এতিয়া বেছি হ'ল। মাজতে হয় আৰু মোৰ সৰুত সৰুতে হয়ে বোলে, সৰুতে হয়ে পিছতহে নোহোৱা হৈছে কিন্তু এ এতিয়াও আছে মোৰ। নহয়-নহয় মোৰ এই কিবা কষ্ট এই কিবা কলেজ-চলেজ গ'লে ন মোৰ সেন
অঁ-অঁ! উম।
সেই মই সেই তেনে অঁ উশাহ ল'লে মই একদম উশাহ ল'ব নোৱাৰা হৈ যাম। সেইকাৰণে ভাবিছোঁ মই এটা কিনি আনিম যেনকা লগত। লৈ ফুৰিম আৰু মই নহ'লে একদম নোৱাৰো মই।
অঁ-অঁ! সেনেকুৱাই কৰাই ভাল।
উম! এই কিন্তু বহুত দাম হে এটাতছ আৰু ইমান নাথাক কেও সেইটোত। ক'ৰবাত ত্ৰিছ টা নেকি সি বাৰৰ মাৰৈ ত্ৰিছ বাৰে মাৰিব পাৰি ইমান নোৱাৰি।
উম।
ত্ৰিছ মানে পঞ্চাশ বাৰেই আছিল নাপাওঁ অঁ।
মোৰটো এক মাহৰ কাৰণে হৈ যাব চাগে কাৰণ ইমানো নালাগে ন।
নহয় মোৰ এইটো মাজতে হয় মানে হঠাৎ হৈ যায় মোৰ একো ঠিক নাই। এই এতিয়া হৈ আছে এতিয়া মই একো হোৱা নাই এতিয়া কি কৰোঁ উপায় নোহোৱা হৈছে। অঁ সদায়-সদায় নহয় অঁ। হঠাৎ হয়।
এই এক, দুই মাহ মান চলি যাব এটা।
অঁ! এনেকা চলিছে অঁ নহয় এক, দুইমাহ নহয় এইটো বহুত বস্তু চলে তো সেইটো। এইটো তিনি বছৰ নে দুই বছৰে চলে সেইটো। মানে থাকে না এটাত এই এটা লাষ্টৰ লৈকে।
উম, হম, হম।
সেইটো উম চৰাই উ।
এগাল মান চৰাই। চাউল খাই থাকে চাউল দিওঁ চাউল বা ৰুটি চুটি দিওঁ। খাই থাকে পুৰা।
বাহিৰত ন আমাৰ ইয়াতে আছে আৰু।
উম।
উম।
ভাল লাগে কিন্তু চাই মজা লাগে চাই।
বাহিৰা বস্তুখিনি চাই ভাল লাগে আৰু যেতিয়া ঠাণ্ডা বতাহ আহি থাকিব কি বঢ়িয়া লাগিব।
এ মজা।
উম। এনে ক'ৰবাত পাহাৰৰ চাহাৰৰ ওপৰত যাব মন যায় আছে।
মোৰ বহুত যাব মন যায়।
উম, সিদিনা যে গ'লো আমি ভাল লাগিছিল কিন্তু কিন্তু সিদিনা মষ্ট গৰম আছিল।
উম, কিন্তু হ'লেও ভাল লাগছিল একদম।
তাকেতো।
তুমি কি ক'ৰ ইমান ইমান বেয়া লাগি আছে মোৰ। বহুত বেছি বহুতে বেছি বেয়া লাগি আছে। আচলতে মানে শুনা হা আছিল ন। কিন্তু এতিয়াতো বহুত বেয়া লাগছে বহুত একেবাৰে মই ক'ব নোৱাৰো সেনেকুৱা টাইপত।
উপায়ো নাই ন কি কৰিবি আৰু তাতে।
কি বেয়া অৱস্থা হৈ হৈছে মই তোক কম দেচোন আজি।
অ', অ', অ', অ', তাতে গ'লে অ' কবি।
এই ইটো এই কি কয়। বুধবাৰে তই যাম দে তাৰ তাতে।
উম, উম, উম, যাম যাম উম যাম।
নহ'লে উপায় নাই আমাৰ তাতে সেইটোয়ে উপায় নাই আমাৰ তাত। মৰতো ভয়ে লাগি আছে যে কি হ'ব।
উম।
মোৰ কিন্তু ইয়াৰ মুখখন চাব মন নাই নহয় এতিয়া ভাবি কেনে মোৰ কিবা ভাল লগা নাই। আৰু যদি কিবা আৰম্ভ হৈ যায়। কিমান ভালকে চলি আছিল মোৰ চলি আছে এতিয়াও আছে
নহয় তাই তই গ'লে পাতটি দিবি নাচাবিও একো নকৰিবি এ নাচাবিও সেনেকুৱা টাইপৰ।
উম।
যদিও তোক চাইছে হ'লেও নাচাবি এনেকুৱা একেবাৰে পাট্টা নিদিবি। কিবা কলেও যদি কয়ও তোক একো নোকোৱাকে গুচি আহিবি। কৈ আছে সেই থাকাটে গুচি আহিবি সেনেকুৱা টাইপৰ।
হেই।
উম, সেনেকুৱা কৰবি। মইতো সেনেকাই কৰো মই চিনিপোৱা আৰু মই এনেকুৱা কথা পাতিব ভল নালাগে নহয় চব মই সেনেকুৱাই কৰো। কৈ থাকে তাৰ মাজতে মই গুছি আহো মই সেনেকাই কৰো আৰু মানে যদি চাইয়ো আছে যদি গম পাৱ চাই আছে বুলি তই নাচাবি। সেনেকুৱা টাইপৰ উম ঘুৰিয়েই নাচাবি তই অকল নিজৰ কামতে চা এতিয়া টো তেতিয়া তাৰ সাহসে নহ'ব তোমাক মাতা।
উম' হয় কিন্তু, তাতে আৰু চীট আছে নে নাই সেইটোটো ঠিক নাই ন।
হাঁ'
বহিব লগা বহিব লগা জাগা।
উম' হেইটো হয় কিন্তু।
এইটো এৰি নপলাব কাৰন, বহুত এ বহুত ছাত্ৰ ছাত্ৰী আছে তাৰ তাতে।
উম' উম'
নে ফোন কৰি চালে গম পাম, ফোন কৰি চাম নহয়।
উম' ক'ব ন কিবা এটা।
উম' ন আগতেই হেই হ'ব লাগিব, একদম-
খিন খিন হৈ যাব দে হে।
ভাপচাহে সিখিনিও যদি ভয়িব লাগে- তাইয়ে জাগা নহ'ল বোলে।
উম' সেইটো হয় কিন্তু, বেছি বেছি নাই বোলে অকমান খালি- এই এই লগৰ গেটা আছে আৰু নাই নাই বেছি নাই, সেইটোটহে আছে বহুত এইটোট নাই বেছি।
সিটো মানে এই এটা যে আৰু এটা বুত- এ কি কয় বহুত খিনি পঢ়াই যে। সিটোতহে আছে নেকি? অঁ' আমাৰ কাৰণে সেইটো সেইটো ভাল নহব, কাৰণ একোকে বুজি নাপাম একোকে বুজি নাপাম। এইটোয়ে যে ভাল হ'ব, কিন্তু এইটো বহুত- লাহে লাহে লাহে লাহে যাই আছে, মানে একদম লাহে লাহে খোজ কেইটা দি আছে।
একো নহয় কথা নাই বাৰু, কাৰণ মানে কিবা অকনমান খালি আহিব লাগে সেইটো। বাব একো নহয় মানে, ইমান মোক ইমানো বেছি নালাগে, জাচ অক-
উম' কিন্তু আধাচ- টোন গ'লে আৰু এইখিনিয়ে যে বহুতে ভালকে আছিল সা ভালকে পঢ়িব লাগছিলে। শুনিয়ে আছোঁ দে। নহলে একোকে বুজি নাপালো হয়, আধাতো গুচি ন-
হেইত তেৰি।
আ বেলেগতো নাইও সেইটো চাবজেক্টৰ।
উম' নাই।
উম' দিগদাৰ হৈছে আৰু বহুত বেছি দিগদাৰ হৈছে।
হেইত তেৰি কি যে হ'ব কি-
মাষ্টৰক আমাৰ এইটো জয় তাত কৰি আছো মাষ্টৰটো। ডাইৰেকে কৈ দিওঁ নেকি, আমি এ কি কয় এ কি কয়? অ' কিমান পাঠ কৰিব পৰিব ক এটোক। এই ইঘ্ৰ ক্লাছটোত আৰু আমি ভালকে পঢ়া নাছিলো সেইকা- মানে ইমান এটা ভালকে বুজি পোৱা নাই আমাৰ ইয়াতে। ডাইৰেকে কৈ দিওঁ নেকি ইমান হেৰি কৰি থকাতকে। কি কৰা?
মোক গাধা বুলি ভাবিব।
গাধাটো হয়ে আমি।
উম, হয়ে দেছোন, কিন্তু হলেও দেখাব নালাগে না। কি ষ্টাইল মাৰি- কিনে আহো ভাব। গাধা বুলি ভাবিলে কি, মোৰ ভাল নালগে সেনেকে।
নাই নোৱাৰি, আৰু সেনেকে ক'লে কথাটো বেয়াও হ'ব। তাৰ পিছতকে মানে আৰু, আৰু, সি মানে চবকে মানে কৈ দিব চাবিচোন, ক্লাছত চুন কয় থাকে, এনেও বেলেগৰ কথা, ত' আমাৰ খিনিও ক'ব। বেয়া লাজ লাগিব, তাৰপিচত ভাল।
হয়, কিন্তু কথাটো।
ইছ ৰাম অ', নোৱাৰি ক'বতে।
নাই এইটোয়ে ক'ব লাগিব, উপায় নাই।
উম।
যে বেলেগ এটা ছোৱালী তাত গৈছো, সেইজনী মাষ্টৰনি আমাক বহুত ভালকে পঢ়াই অ', দে দে।
উম।
অ'।